অহ হয় কওক।
বহুত আছে।
এই ঘৰৰ ওচৰতে বৰষুণত তিতি দোকান এখনতে জুপুকা লাগি বহি আছো আও।
এ ৰাম এনেকুৱা বৰষুণত তেতিলে পানী লগা জ্বৰ হব কেলে তিতিছে।
এ কি কবা আৰু এই গৰমৰ মাজতে অকমান আহিলো গাত এটা কাপ- একো নাই গম পাইছা নে অকলে এই পেণ্টটো পিন্ধি আহিছোঁ এই মই বোলো বৰ বতৰো অলপমান গৰম বোলোঁ। মানে তেওঁ ওলাই আহো।
হয়।
ৰাস্তাতে দীঘল ঠিঙিয়াই পালে আৰু পাই পেলাই এয়া মই দোকান এখনতে জুপুকা লাগি চুক এটাত বহি আছো।
ৰাম ৰাম কথা নাই দিয়ক সেই ৰাতি কালহে নাঙত হৈ আহিলেও আপোনাক কোনেনো দেখিব আৰু তাত। এতিয়া আপুনি কলা বৰণৰ মানুহ। আপুনি এনেও সেই ৰাতি আন্ধাৰ নিজিলেকে দিয়ক আপুনি নাঙত হৈ আহিলেও কোনো মানে অসুবিধা নাই।
সেইটো হয় বাৰু সেইটোত ময়ো নাকচ নকৰওঁ হ'লেও আও। বেয়াও লাগে দিয়কচোন আৰু ঠাণ্ডাতে অকণমান মানে এতি ঠাণ্ডাও লগা নাই বৰষুণ যি দাল দিছে ঘামি আমি ম'হ কামোৰণি খাই খাই যিকেইটা ম'হ ঔ হাতীকেইটাও ইয়াত সৰুহে হ'ব।
হয় হয় এই মহেও মানে বৰ উপদ্ৰৱ সৃষ্টি কৰিছোঁ। মানে ৰাতিও শো খোৱা সময়তো যি সুবিধাৰ সৃষ্টি কৰে। সিফালে আকৌ সেই বৰষুণৰ টোপালটো মাটিত পৰোঁতে নপৰোতেও ধৰি লওক মানে হেৰিয়ে কৰি দিয়ে নহয় বিদ্যুতটোও কাটি দিয়ে নহয়। হা লগালগ আকৌ মহৰ সেইবোৰ কোন কুননি আহিয়ে গ'ল আৰু। ন ইফালে গৰম এইফালে মহ উপায় নাইকিয়া হৈ গৈছে অ।
হয় হয় নকব আৰু মানে আৰু এইবিলাক কি হৈ।
হয়।
আৰু আজি মানে এটা এই কি হ'ল মোৰ ঘৰত এটা সৰু ভাইটি আছে আপুনি জানেই চাগে।
হয় হয়।
এই বেচেৰাটোপা মই টকা তিনিশটা ধাৰলে লৈছিলো গম পাই নাই আপুনি
হয়।
সামাজিক মাধ্যমত সি দি দিছে এইটো পইচা খোৱা বুলি এনেকে মোৰ ওপৰত মিছা অপবাদ যাত- দিছে গম পাইছে নে সমাজৰ আগতে ইয়াত মানে কি কৈছে এইবিলাক সামাজিক মাধ্যমত এনেকে বুলি এনেকে এনেক মই এতিয়া নাক উলিয়াব নোৱাৰা হৈছোঁ মানুহৰ আগত আও।
হয় আচলতে তেনেকুৱাসমূহ কাহিনী ঘৰে ঘৰে আছে নমিনি মানে তাত আপুনি একো কৰিব নোৱাৰে ঘৰ শত্ৰু বিভীষণ বুলি যে কথা এষাৰ আছে আচলতে তেনেকুৱা ধৰণৰ কথাবোৰ আৰু এতিয়া আপুনি যদি নিজৰ ভাইটিৰ কথা ক'লে কিন্তু মোৰ ভাইটিও এক- মইও তাৰ পৰা আপুনিতো তিনিশ লৈ থৈছে মই তেওঁ তেওঁৰ পৰা পঁচিশশ টকা আহ ক্ৰয় কৰি থৈছো। হয়।